হেল্ল'
অহ কি কৰি আছ
এহ বহি আছো
ভাত খোৱা বোৱা হ'ল নেকি
অহ এই ভাত খাই বৈ বহি আছোঁ অঁ
মইয়ো খাই বৈ এতিয়াহে আজৰি হৈছো
অঁ আজি বনোৱা দেৰি হৈছে
অ ইমান যে কি কি কাম ওলাই থাকে মাথাটোৱে গৰমছে গৰম হয় অ বৰষুণ কৰিছে বৰষুণ ইয়াত আকৌ নাই পৰাচোন
মই ইয়াতো পোৱা নাই মই পিতাই স্কুলৰ পৰা আনিব যাওঁতে বৰষুণ পৰিলে ৰৈ থাকিবলগীয়া হ'ল
অ অ
সেই সময়ত বহুত ডাঙৰ বৰষুণ
অ সেইপিনে ডাঙৰ মানে এইপিনে এখন হেৰি হৈছিলে খিচ খিচ কে এইটোপ দুটোপ পৰিলে আও নাইকিয়া হৈ গ'ল
একঘণ্টামান মই ৰৈয়ে আছোঁ তাক লৈ বোলে
অ ফোন এটাকে কৰিব পাৰি হয়
অঁ ইমান হুলস্থুল শুনা নাপাওঁ যে
হল অ হুলস্থুল ক শুনা নাপালেও দিগদাৰ যে উম উ
বহুত ডাঙৰ পানী জমা হৈ গৈছেগে আক
হয় নেকি
উম ইমানেই সেইখিনি বা আহিছো আমাৰ এইখিনি শুকান ৰ'দ দিয়া আছে
আহ আজিকালি তেনেকুৱা হৈ গল চব হল আহ
ফোন নাই
উম
মই ঘৰত বাৰে বাৰে ফোন কৰি আছো বৰষুণ পৰিছে নেকি বৰষুণ পৰিছে নেকি নাই বৰষ গম পোৱা নাই সিহঁতে বে বিশ্বাস নকৰ মই বিশ্বাস নকৰো তাত বৰষুণ পৰি আছে ইমান টান
অ হয় তেনেকে এতিয় প্ৰমাণ পালি আও মানে
উম
ঘন দেদায় কি ঘৰত গছিলে
অঁ ঘৰত গৈছিলে
কল ক'ত লাগিছিলে তাত গ উম কাটি কুটি লৈ আহিছে অ
কাটি নহয় মায়ে ঘৰত থাকোঁতে বোলে কাটিলে বেলেগক লগাই পেলাই তাৰপিছত বস্তাত ভৰাই থৈ আহিল ফল খিনি শ তাৰ পিছত দেউতা বেচেও
কেইটাকে বেচিছে এৰাশী
আশী এশ টকা নে এৰাশী টকা তেনেকে
অ আমাক তিনি আনা নহয়। তেনেকে কেতিয়াবা এশ টকা কেতিয়াবা সত্তৰ টকা কেতিয়াবা আশী টকা এই গৰমাই মানুহ এটা আহে আগতে ই ফুলবাৰীত তাত থাকোতে এ দি যায় সি ঘৰতে সি ষাঠি টকাতটোও দিয়ে ত এতিয়া আমি ইয়াত আহিলো। বুলি নাজানে যে গৰমাৰি হয় কিন্তু লৰা মানুহতটো নিগমৰ হৈ পিনে উঠি গৈছে সিহঁতি স ঘৰত লগা তেনেকে দিব আহে এতিয়া আমি এ এতিয়া মইতো ইমান নাখাও এই তেতিয়া সিহতি খাই যায় হয় মাজে মাজে
পূজাহঁতে খাব পাৰিব নহয় ল'ৰা ছোৱালীয়ে খাবলৈ ঘৰতে পকোৱা হেৰি নিদিয়া এনেই থৈ দিওঁতে পকিছেহে আৰু
অ সেই তেনেকুৱাতো ভাল খাবলৈ খাব লাগে আহ কিনি আনিয়ে আছিলে তাকে কিনি আনি আছিলে আনি থাকে মাজে মাজে সেই বজাৰ পৰাই আনি থাকে মাজে মাজে টকা আশী টকা এশ টকাকে কেতিয়া বাৰ নাই
অঁ কিবা কাৰ্পেট নাই কাৰ ক দি বোলে পকোৱাই
জানো আৰু কি কি কয় আজিকালি আগতেতো জাক দিয়া বুলি জানো আৰু
অ যাক দি বোলে মালভোগ কল আমাৰ আনিছিলে এদিন কেঁচা কলে আৰু ক'ৰবাত অ মানুহৰ টাপা কিনি পেলাই হেৰি দিয়া নাই আৰু কেচা কেচা অ তেনেক লাগিছিলে ঘৰতে পকাই দিছো।
অ এতিয়া কি যাবলৈ আকৌ ঘৰত পকা কেইটা খাই ভাল ধৰা তাহাৰ হতে লৈ আহিলে হয় হয় যাব কাপোৰ কানি পিন্ধি লাহে লগা হৈছে।
মায়ে কৈচোন মাজু মামীকে মাতিম ধুনু মই বোলো ধুনুৱে ক'ত আহিব গৈ,
কাই কত যাব চাবা পূজা হতিও যাব নহয় তাইও পঢ়ি আছে উম
মামীকে বোলো মাত দেয়া লৈ যাব সিয়া,
আহ ধুনো মাক সতি যাব পাও
এফালেদি আহি এভালেদি লৈ পেলাই গুচি গলে হল
অ
চবতে সোমাই থাকিব নালাগে আৰু
সেইটোৱেতো সেই সেইদিনাখনৰ পৰা এতিয়া যাব হেৰি হৈছে নহয় যাম
নহয় বেছিদিন, বেছিদিন থাকিলে আকৌ ঘৰতে পকা ক'ল নহয় জানো বেয়া হৈ যাবগৈ। আহ মা ঘৰত তহঁতে অহালৈকে থাকিলেও। বেয়া হৈ যাবগৈ মই বোলো নালাগে দে আমাৰ আন হেৰিয়ে হৈ থাকে আৰু। খাই থাকাই গৈ থাকে। মামীহঁতে বোলো নাপায় মামীহঁতক
অহ ত অহ তহঁতে বিছ তাৰিখে আহিবি আউ।
অহ বিছ তাৰিখে যাম।।
আজি মোৰ সিমান
অ পিতাই উৎপাত কৰি আছে যাবৰ কাৰণে। আকৌ তাৰ হেৰি আৰম্ভ হলে যাব নোৱাৰিব।
উম এতিয়া স্কুল কি গৰম বন্ধ দিছে দিব নেকি।
অহ গৰম বন্ধ দিব
কে তাৰিখৰ পৰা
গৰম বন্ধ দিব সিহঁতৰ পাঁচ তাৰিখ পৰা এতিয়া এইকেইদিন বেলেগৰ পৰীক্ষা হ'ব যে আকৌ।
অ ঘৰতে স্কুল বন্ধ থাকিব।
অ সিহঁতে স্কুল বন্ধ থাকিব আকৌ বেলেগ কাম দিব ঘৰৰ গৃহ কাৰ্য। কিবা কিবি বনোৱা সেইবিলাক
এনে আমাৰ ইয়াত এইপিনেতো জুলাই মাহতহে বন্ধ দিয়ে। জুলাই পৰা-
অহ এনেই বন্ধ জুলাই পাঁচ তাৰিখৰ পৰাই।
অ তো বাহিৰত আকৌ মে' মাহত জন্মে জুনে দুটা মাহত জন্ম। সেই বন্ধ দিয়ে জুন কে জুন মাহ জুনৰ মাহতো বেছি গৰম হয় বোলে তাত। জুলাই মাহত আকৌ বৰষুণ দিয়ে যে ঠাণ্ডা পৰে। কানে জুলাইত ন মাহ বন্ধ নিদিয়ে। মে' ৰ আধা পৰা ধৰি দিব পোন্ধৰ বিশ তাৰিখ মানৰ পৰা দিব সেই তেতিয়া বেছি গৰম পৰে যে মে আৰু জুনত সেইকাৰণে। এতিয়া সেইপিনে তই আকৌ জুলাইত বাৰিষ পৰে এবাৰ বৰষুণ পৰেহে তানে বোলে বন্ধত হেৰি তেতিয়া ঠাণ্ডাই হয় স্কুল খুলে মানে
হুম ইয়াতো দিয়ে বন্ধ বেছি গৰম হ'লে
অ সুনকালো কৰি দিয়ে কেতিয়াবা উম অ উ নহলে ল'ৰা ছোৱালী আহা যোৱা কৰি থকা বিলাক বেমাৰ হৈ যাব নহয় গৰমত
জোতা মোজা সলনি চেণ্ডেল দি দিয়া
অঅঅ তাৰ আকৌ সেইবিলাক নাইয়ে চেণ্ডেল ক অ চেণ্ডেলটো গৰমতো নহব গৰমতো
অ
হলেও নিয়ম ভংগ নকৰি হেনেকে
অ ইয়াত দি দিয়া চেণ্ডেল হ'লেও মানে চব চেণ্ডেল পিন্ধিব নোৱাৰিব ক'লা ৰঙৰ চেণ্ডেল হ'ব লাগিব।
অ এতিয়া মাজু মামাহঁতে এতিয়া হ মামাহঁতৰ এতিয়া মামা সি মানে জোতা কেইযোৰ যিমানে গৰম নহওক ডিউটিত গলে পিন্ধিব লাগিবই লাগিব ৰাতিপুৱাই পিন্ধি যায় দিনটো পিন্ধি থাকে সেই জোতাকেইযোৰত তাকো একদম ওখ ওখ জোতা ওপৰলৈকে থাকা মোজাত পিন্ধিবই লাগিব এই স্কুলতোহে তেনেকুৱা ল'ৰা ছোৱালীখিনি পিন্ধিবই লাগিব। অ সেইকাৰণেতো ভৰিবিলাক বগা মোক একো নাফাটে নকৈ অভ্য়াস হৈ গ'ল এতিয়া মানে? তা নিপিন্ধাকে এইকনৰ পৰা সেকণ যাব। বহ মানে সে টান পায় কিন্তু চব্জি খিনি আনিব যাবও অভ্য়াস হৈ গ'ল যে আমাৰ। ইহতিও মানে জোতাযোৰ নহ'লে একেবাৰে প ক'ৰবাত। যাব এইখনৰ পৰা অলপ পঢ সি খিনি যাবলৈও। জোতাযোৰ পিন্ধিয়ে ল'ব অভ্যয়াসে হৈ গল জোতা পিন্ধা। উম
গৰম অনুভৱটো নহয় তেতিয়া
ঠাণ্ডাৰ গৰম অনুভৱ নাইকা হৈ গল আ তাৰ পিছত। পিন্ধিলে সিহঁতৰ উওদং উদং লাগা মানে? উম আমাৰ ইয়াত আকৌ সেনেকুৱা নাই আজি। তাৰিছতি গৰম পিধিলে মানুহে হাঁহিবই গৰমত। তাক দিছা। হু আজিকালি এ ব পিন্ধা হৈছে দে মানুহ বিলাকে ল'ৰা ছোৱালী বিলাকে স্কুলত। দিয়া হৈছে আগতে আমি একেবাৰে চেণ্ডেলটোকো পিন্ধি নাযাওঁ দেখা নাই স্কুলত। আৰু আমাৰ দিনত খালী হৈয়েছে। যাওঁ নিচ স্কুলত চেন্দেল জোৰ পিন্ধি যাওঁ। সেইবোৰৰ কোনোবাই কিবা ক'ব নিকি স্কুলত। নাচৰি বাগৰি এইবোৰ। কেনেকুৱা দিন বা কেনেকুৱা দিন আহিছে এতিয়াকৌ পিন্ধি নগলেহে গালি দিয়া আৰু নিপিধোকে ল'ৰা ছোৱালীয়ে বেয়া পায় দিয়া। যাব যাব। তাৰাপা হুম আমি।
তাই মই গালি দি দি চেডেল পিন্ধা পিন্ধিছো মই বোলো মেছেজ দি দিছে নহয় স্কুলত।
অ সুভতে দিছে যে চেন্দেল জোৰ আমাৰ ইয়াত। হয় অ ভালে কৰিছে গৰমত আকৌ ল'ৰা ছোৱালী। চিষ্টেমটো বেয়া নহয় নহয় সেইটো ভালেই।
অ গৰম বন্ধৰ পিছৰ পৰা ৰাতিপুৱা সোনকালে দিব সাতটা বজাৰ পৰা আহ সাতটা পঞ্চল্লিছত আৰু সাতটা পোন্ধৰত স্কুল গৈ পাব লাগিব
অ
তেনে তেনেকুৱা আকৌ আক এতিয়া, তেনেকৈ দিলে ভালেই সোনকালে হ'লে সোনকালে আহিব লাগে পায় মানে
অ এইবেলা গৰমৰ মেইন গৰমখিনি ৰেস্ট পায় আৰু
নহ'লে পিছবেলাটো বেছি গৰম হয়।
অঁ
পিছবেলাতো আকৌ গৰম বেছি লাগে আক। অঁ
এ সোনকালে দিলেও বাৰটা বজাত চুজি হয় যে সেই দুপৰীয়া সময়খিনিতে বেছি গৰম হয় মানে
দুপৰীয়া খিনি বেছি আৰু ব বাৰ তা পৰা এটা দুটা
উম, আকৌ আগতে ইমান গৰমো নহয় আজিকালি কিমান একেবাৰে চল্লিশ পঞ্চল্লিশ হয়গৈ
অ এতিয়া মানে আজিকালি গাড়ী, গছ গছনিবিলাক কাটিছে ন ঘৰত ফেক্টৰী ছেক্টৰী বিলাক বনাইছে হৈছে চাইওফালে সেইটো, সেইকাৰণে মানে গৰমটো বেছি
প্লাষ্টিকৰ ফেক্টৰী, চেণ্ডেলৰ ফেক্টৰী চাহ ফেক্টৰী
হয় নেকে তাতচোন কাম লাগ কাম পোৱা যাব চোন ন তাত
অ কাম ঢেৰ পায় কিন্তু, মিয়া গাঁৱত মিয়া গাঁৱত যে
অ
যায় কিন্তু অসমীয়া মানুহো, আছে মেগী ফেক্টৰী আছে, আকৌ বোলে গিলাচৰ ফেক্টৰী আছে,
উম হম
ধেৰ আছে ওচৰতে, অকণমান দূৰ দূৰ হয় আৰু হ'লেও মানে ইমান দূৰ নহয় তেনেকুৱা
নহয় সেইনা কিবা এখনত গ'লেই হ'ল আৰু কাম কে দ অলপমান মাহে যদি পইচা সৰহকে দিয়ে অহা যোৱা খৰচটো দুহেজাৰ মান খৰচ গৈও যদি
এই হেৰিত যাব নালাগে নহয় অকনমান এই ওচৰত যোনখিনি আমাৰ ওচৰত ফেক্টৰী আছে এইখিনি খোজকাঢ়ি গ'লেও পায় আগৈ গাড়ী ভাড়া খৰচ কৰিব দৰকাই নাই যাওঁ বুলি কয় খোজ কাঢ়িবিবৰ কাৰণে এলাহ নকৰে মানুহে আমি ৰাতিপুৱা খোজ কাঢ়িব কাৰণে গ'লে সেইফে খোজ
অ মই খোজ কাঢ়িব পাৰো ভঢ়ী বিষয়টো হ'লে হে প। মানুহে যিমান দূৰ খোজ কাঢ়িব লাগে পাহিম নলে চাইকেল লৈ যাব। হয় হয় চাইকেলখন চলোৱা বহুত ভাল আহে
অ
চাইকেল নিংকক আ দে
তেনেকে কাম কৰম বুলি গলা
অ চাইকেল এখন লয় ললে হব
আহঁ
সুবিধাবিলাক আছে কৰওঁ বুলি ক'লে মানুহে বহি কৰি নাথাকি সেইবিলাকত লাগি গ'লেই হ'ল আৰু মাইকী মতাৰ লগত কথা নাই যোনে এনে থাকে সিহঁতিয়ে। কামত লাগিব লাগে যে বাহিৰৰা মানুহবিলাক সেইকাৰণে ইমান ধনী চবেই কাম কৰে
এনে এতিয়া এনে এনে থাকিব লাগিব কাপোৰ খাল খাম ফিটিং ভালকৈ ল'ব লাগিব
অঁ
বহুত লোকচান হৈ গৈছে বেমাৰ আজাৰ
উম আহ হ ব বলা
নহ'লে এযোৰ কাপোৰ মই এতিয়া দুহেজাৰ টকাকে পাই গ'লোঁ হয়
টক্সিপ
আহ
উম
ওলালেই হয় কাপোৰ চাৰিযোৰ লগোৱা হৈ আছে
অ
সেইকেইযোৰত দিয়া হয় দুহেজাৰ এতিয়া আঠ হোজাৰ টকা এটা আহিলেই হয়
তোৰ ইনকম হৈয়ে আছে সেইবিলাকৰ পৰা